শুনিছা।
অ শুনিছো শুনিছো এই নেটৱৰ্কতটো ইমান এটা ঠিক নহয় দেই কোনোবা এফালে।
অ' নাই মোৰ ইয়াত আছোঁ আছে তোনি তোমাৰ সেইফালে আছে নাই?
এতিয়ানো মই অথোনি তোমাৰ কথাটো শুনা নোপোৱা হৈছিলো।
অ 'নোপোৱা হৈছিলা নেকি তেনেহলে মোৰটোতো এতিয়া ঠিকে আছে বাওঁ এতিয়া শুনিছা
অ 'শুনিছো শুনিছো, কি কৰি আছা?
অ' মই তোমাৰ এই চাহ অকমান খালো খাই আহি এতিয়া গছৰ তলত অকমান বহিছো কাৰেণ্টটো কাটি দিলে।
অ
মুখত মুখৰ আগতে গছজোপা আছে বতাহ মাৰি আছে তাতে বহি আছো ভাল লাগিছে এতিয়া তাত ইয়াতে বহি-
ময়ো সে অলপ টাইম গছৰ তলতে বহিলো মানে গছৰ তলত বহি বাই ইমানটা বেয়া নালাগে হলেও। তোমাৰ এই পোক পৰুৱাৰে বৰ আমনি কৰি থাকে অ চেৰেপা, মহ সেইকাৰণে ঘৰত- ভিতৰতে আহি পেলাই কাৰেণ্টো আমাৰ ফালে আছে বাৰু।
অহ নাই সেইটো, সেইটো প্ৰব্লেম দিয়ে বাও দেই।
তোমালোকৰ ফালে স্মাৰ্ট মিটাৰ লগাইছে নাই?
স্মাৰ্ট মিটাৰ তোমাৰ কি হ'ল লগোৱা সময় হ'ল নহয় আমাৰ এইফালে।
অ'
উ বৌৱ কেইবছৰ কেইদিন অ 'আমাৰ এইফালে লগাই আজৈ কিন্তু আমাৰ ডাঙৰ বিয়ট ঘটনা গম পাইছা নাই সেইটো চাইদে আমাৰ ঘৰলেকে আমাৰ গাঁৱত লগালে মানে।
অহ অ
তাৰপিছত মানে যোনবিলাক মানুহৰ ঘৰত তোমাৰ ধৰা হেৰি আছে। এই ব্ৰইলাৰ ফাৰ্ম আছে। এই সিহঁতি মানে কাৰেণ্টৰ কাৰেণ্টৰ এইবোৰ মানে মানে বেছিকে ইউজ কৰে। সেইবিলাক মানুহে আও কি অ সি তেওঁলোকে আৰু স্মাৰ্ট মিটাৰ নলগাই। গম পাইছা নাই।
অ'
মানে কি আমাৰ মানুহৰ মানে মনত এইটো ধাৰণা যে স্মাৰ্ট মিটাৰ লগালে তোমাৰ সেই পইচাটো বেছিকে আহিব ৰিচাৰ্জ ভাব লাগিব দিনে মানে মানুহেতটো নাজানে ন ইমান বোৰ কথা কৰ'বাত এটা কথা শুনিলে হলাও - শুনিলে হলাও তাতে ভাবিব যে ৰিচাৰ্জ কৰি থাকিব লাগিব ৰিচাৰ্জ নহ'লে কাটি দিব কাৰেন্ট চাৰেন্ট একেবাৰে কাৰণ মিটাৰত এইবিলাক। সেই চিষ্টেম আছে সেইটোতো সেইটোৱে আমাৰ আমাৰ গাঁওত এনেকে দুঘৰ মানেহে নলগালে বাও কিন্তু আমাৰ কাষৰ আমাৰ কাষৰখন গাঁৱৰ যে মানুহ গোটেই সোপা গোট খাই এই সেই স্মাৰ্ট মিটাৰ লগাবলৈ মানে এনেকুৱা আমাৰ গাঁৱে কৰবাত হেৰিৰ এই ধলপুৰ ছাইদত লোৱা দুটাৰ মানেহে লগাইছিলে সি সিহঁতক লগাবলৈ নিদিলে গম পাইছা নাই।
এ আমাৰ ইয়াতো আছে দেই কিছুমানতো কেই ঘৰমান মানে একচোৱেলি মানে কি নাজানো ইহঁতেৰ ফিতাহি মাৰিছে সিদিনাখন দেই কৈ আছে যে এ আমি মই স্মাৰ্ট মিটাৰ লগ নিদিও হেনতেন মই কথাটো কৈ আছে। তাৰপা মই কথাাতটো কৈ আছো দেই মোৰো বাৰু নলগাইছে একো নাই ক'বলগীয়া কথা নাই আপুনি ঘৰত কাৰেণ্ট বিল ভৰিব আপোনাৰ কথা কিন্তু এতিয়া এই লাহে - লাহে যে এই বস্তুখিনি যে কোম্পেনীৰ আডাৰলৈ গৈ আছে। যেতিয়া আপোনাক এ পি ডি চি এলৰ পৰা যেতিয়া সম্পূৰ্ণৰূপে কোম্পানী আডালে যাব তেতিয়া আপোনালোকৰ ঘৰত কাৰেণ্ট চাপ্লাই বন্ধ কৰিব কাৰণটো সেই খিনি হেৰি আছে ন যিখিনি প্ৰাইভেট কোম্পানী আছে সিহঁতেতো এই স্মাৰ্ট মিটাৰটো লগাইছেই নহয় বহুত জেগাতে মানে চবতে এইটো এপ্লাই কৰি দিছে আৰু এইখিনি কমপ্লিট হোৱাৰ পিছৰ পৰা সম্পূৰ্ণ মানে এইটো আসাম গভৰ্ণমেণ্টৰ পৰা মানেুৰা আদানী আন্দডাৰত গুচি যাব বস্তুখিনি। তেতিয়া যেতিয়া বিল - বিল - বিল যেতিয়া একদম ধাম ধুম বিল আহিব তেতিয়া গম পাব।
গম পাব এ এতিয়াতো কি গম পোৱা নাই আমাৰ মানুহ বিলাকক আৰু দুখ আছে কিন্তু গম পোৱা নে। কি মানে এই এই আগৰ যোনবিলাক মেনুৱেল মিটাৰ আছিলে সি মেনেল মি টাৰবিলাকত মানে তোমাৰ কি হয় মানে কি হয় এই এজন মানুহ আহিব। তোমাৰ বিল বনাবহি আহি তাৰপিছত বিল দিব। আকৌ বিলটো তোমাৰ আমাৰ গাঁৱলীয়া মানুহবিলাকে যে মইতো আৰু দেখুৱাও বহুত মানুহে বিল নিদিয়ে। মাহেকে - মাহেকে তোমাৰ থাকি গুচি যায়। ত হেৰি হয় হে মানে জমা হৈ থাকি যায়। তাৰ পিছত কাটিবলৈ আহিব তোমাৰ কাৰেণ্ট কাটিবলৈ আহিব কাৰেণ্টৰ মানুহ আৰু কিমান আহিব বাৰু। মানুহে নিজে নিজে ব্যৱহাৰ কৰিছে তাৰ মূল্যটো দিব লাগে ন সেইটোতো জনসাধাৰণেই হওক বা হেৰিয়ে হওক এইটো আইন সকলো কাৰণে সমান। জনসাধাৰণে
ফ্ৰী - ফ্ৰীতেটো নবনে না বস্তুবোৰ।
অ', অ', জনসাধাৰণতটো যায়ী ন তেনে ক্ষেত্ৰত তাৰপিছতে কত এই সেই সমস্যা টো নাইকিয়া কৰিবৰ কাৰণে এনেকুৱা এটা ব্যয়ৱস্থা কৰিলে যে ডিজিটেল মিটাৰ। মানুহে যাতে সেইটো লাগি নাথাকক বা সেই গোটেই খিনি যাতে বন্ধ হৈ মানুহো কাই নাথাকক ক - কাট নাযাও। কি কৰিলে ডিজিটেল মিটাৰটো উলিয়াই দিলে যে প্ৰত্যেক দিনাখানে কিমান খিনি আচলতে চলাইছে সেইটোক চাই থাকিব পাৰিব কিমান খিনি বিল গৈছে নহয় - নহয় মিতব্য হব মানুহ।
সেইটো - সেইটোয়ে এতিয়া আমাৰ সখনতেই চুবুৰ এটা তোমাৰ আজিৰ পৰা এক ডেৰ বছৰ আগৰ কথা এনেকে এই বতাহ ধুমৰা তটা মানে সহ ট্ৰেঞ্চস্ফৰমটো চুবুৰটো ট্ৰেঞ্চফৰ্মাৰ ভাগি থাকিলে তাৰপিছত ট্ৰেন্ঞ্চফৰ্মাৰটো ভাঙি থকাৰ পিছত তোমাৰ এ পি ডিচ এলৰ মানুহ আহিছে আহি পেলাই মানে তাত এ সিহঁততে প্ৰথম দিনা এ চমাৰটো লৈ গ'ল হা তাৰ পিছৰ পৰা এ এ যেতিয়া এখন গাঁও যেতিয়া ট্ৰেন্সফৰ্মাৰটো নাইকিয়া হ'ব মানে কি গোটেই গাঁওখন কোলা হৈ নহব ন। তে মানাহ কোৱা জানো। অ, আজিকালি যিটো যুগ চলিছে তোমাৰ এই কেৰাচিন তোলটো নাপায় চবে মম। পনে যৌ প ন তাৰপিছত। অ এ পি ডি চি এলে সেই বস্তু খিনি লৈ গুচি গ'ল যে। দুই তিনিদিনৰ ভিতৰতে বনাই দিব বুলি লৈ গুছি গ'ল। যিখিনি ইনভাৰটাৰ আছে কেইনমানান চি যিখিনি ইনভাৰটাৰ নাই ত মোবাইলাৰ্জবোৰো কিনিবালে পোৱা নাই। আৰু এতিয়া কিমানো বেলেগ গাওঁ গৈ পেলাই মোবাইল কিনি চাৰ্জ দিম তাৰপিছত। যেতিয়া তিনদিন, চাৰিদিন, এসপ্তাহ থাকিলে পাই দেই বহুত খবৰ কৰি মেলি এসপ্তাহ তাহকে মানে সিহঁতে দিব - দিবগে আছে। যে আপোনালোকৰো ভনী আছে বস্তুখিনি ইয়াত নাই আমুকৰ পৰা আনিব লাগিব তামুৰ পৰা আনিব লাগিব। তাৰ পিছত এসপ্তাহ যোৱাৰ পিছত যেতিয়া গাঁৱৰ ৰাইজবোৰ গোটেই মোৰ মানে একদম মানে প্ৰতিবাদ কৰিম বুলি কৈছে আৰু দেই। যে আজি যদি আমি ট্ৰেফৰ্মাৰ যদি নাপাওঁ তেতিয়াহ'লে আমি ধৰ্ণাত বহি দিম। তেতিয়া তাত গৈ পেলাই পাই চাগে তেতিয়া কৈছে। যে সেই ট্ৰেন্সফৰ্মাৰ টো থকা কেইঘৰ মান মানুহ। মিলাই টোটেল বিল হৈছে তিনি লাখ টকা। এ পেণ্ডিং আছে দিয়া নাই। গতিকে এতিয়া কেবাৰও সিহঁতক। কাৰেণ্টটো কাটি কাটি কাটি কাটি গৈছে যদি সেইফালে মানে সেই তোৰ আগৰ যে সেই- দু দুই কাৰণে যে এই সেইটোৱে আছে মানে টু টুৱেণ্টি সেই সেইডালৰে তোমাৰ- সিহঁতে চুৰিত গৈ মেলি লগা থাকে। সিহঁতৰ টু‌ টুটেল বিল গোট মিলাই পেলাই তিন লাখ টকা বিছ সিহঁৰ গাঁওখনত দিবলৈ আছে গতিকে। সেই তিন লাখ টকা বিল দিয়াৰ পিছতহে সিহঁতে ট্ৰেনশ পাব। তাৰপিছত এতিয়াতো উপায় নাই ন এতিয়া কাৰণ এনেকুৱা অৱস্থা হৈ গৈছে যে তিনি। মানুহ বহুত বহু আছে। তোমাৰ সেই অ দহ হাজাৰ সাত হাজাৰ বাৰ হাজাৰলৈকে আছে মই দেখিছো যদি। বাৰ হাজাৰলৈকে বিধ থকা দেখিছো তাৰপিছত আকৌ বাকী মানুহবোৰক ত মানুহ এনে। দুহেজাৰ পঁচিছশ এনেকে কৰোতে কৰোতে মানে মানুহৰ তিন লাখ টকা বিল এতিয়া ঘপক। দিবলগীয়া হৈছে আগৰ পৰা সহঁতে চিন্তা নকৰে মুঠতে এতিয়াতো দুঘৰ তিনি ঘৰ দিব নোৱাৰো বুলি কলেতো নহ'ব কাৰ গোটেই গাঁওখন সিহঁতৰ বাবে ৰখি থাকিব লাগিব। যেনি তেনি ধাৰ ঋন কৰি পেলাই এই আৰ্জিভিন কিবা কিবি এইবিলাকৰ পৰা তোমাৰ গোটৰত ধাৰ লৈছে লৈ পেলাই সিহঁতে বিল মাৰিছে তাৰ পিছতেহে সিহতে ট্ৰেন্ঞ্চফৰ্মাৰ পাইছে মানে এনেকুৱা এটা ব্যৱস্থা চৰকাৰে কৰিব দে। সেইবোৰতো চব জেগাত কৰিব নোৱাৰে যে তাৰ ওচৰ বয়া হ'ল গুচি যাওঁ এপ্তাহলে নিদিৰ। মেই খিনি তেওঁ এই ব্যৱস্থাটো ভাল আছে যে স্মাৰ্ট বিধ ব্যৱস্থাটো।
অঁহ অঁহ নিশ্চিত ৰূপে এ এতিয়া চোৱা দ এই এইবোৰ আচলতে বেয়া মানসিকতাটো খুব বেয়া। তুমি চুৰি লাইনৰ কথা যোনটো ক'লা মই এতিয়া দেখিছো। আমি ইয়াতে আমাৰ ইয়াতে কি হয় কেতিয়াবা। এই এ কেতিয়াবা মানে নহয় প্ৰায়ভাগে কি কৰে তোমাৰ এই তোমাৰ সেই কতৰ নিচিনাকে। যিহেতু এই কাৰেণ্টৰ ৱায়াৰ বিলাকৰ ওপৰত বি ভি চি নাথাকে ন দুদলীয়া। তাতে কি কৰে মানে এই তেনেকুৱাকে শাকুটা বনাব। দিনত একো নহয় ৰাতি তোমাৰ আন্ধাৰ হোৱাৰ লগে লগে শাকু এটা পেলাই দিব তাত গম পাইছা নাই
অ
শাকুতা শাকুতা লগাই তালে টানি কাৰেণ্টটো মনে মনে চুক কৰি থাকিব
তাৰ পিছতে কেনেবাকে আকৌ অ কেনেবাকে আকৌ সিহঁতৰ সেই হাকোতটা লগোৱা যহতে কাৰেণ্টৰ ৱাৰ লৰা লৈ মানে হেৰি লাগি লাগি গৈ কৰ'ৰবাত জ্বলি যায় কেতিয়াবা টেজফমাৰ ফিউজ যায় অ আমাৰ মানুহ বিলাকে ভাবে হয় কি বতৰৰতো বেয়া বতৰো বেয়া নহয় মানুহ হেৰি নহয় হৈছে কি কাৰণটো আচলতে সেইটো কিন্তু আমি এই জনসাধাৰণে সেইটো হিচাপত বা আমি ৰাইজে সেইটো হিচাপত আমিতো ল'ব লাগিব ন সেইটো সতৰ্কতাটো যদি দেখিছো কোনোবা এজনক কোনোবা-কোনোবা এজনক যদি দেখিছো সেইটো কথা ক'ব লাগিব ন, যে এইটো তই ভুল কৰি আছ। তহঁতৰ কাৰণে আমি গোটেইখিনি শাস্তিটো খাব নোৱাৰো নহয়। এইটো বেয়া কথা কৰিবলৈ নিদোৱে কাৰণ আইনতটো সকলো কাৰণে সমান যে প্ৰাইভেট কোম্পানীয়ে আছে ছেক্টৰে চলাওক বা যোনে জোনটো ছেক্টৰে নচলাওক কিয়। যদি যদি সেইটো কোম্পানীয়ে চলাওঁতে আমি কিবা সুবিধা পাইছো তেনেহ'লে আমি ন সম্পূৰ্ণৰূপে আমি কমপ্লেইন কৰিম সেই কথাটোৰ ওপৰত
অ ক'ব লাগিব এতিয়া দুঘৰ তিনি ঘৰ মানুহৰ কাৰণে গাইখন গাঁওখন পি ডি চ এলৰ হওক বা কাৰেণ্টৰ মানে যিকোনো ক্ষেত্ৰত এতিয়া তোমাৰ পানী যোগান ক্ষেত্ৰত যে ততেটো এই একে ব্যয়ৱস্থা কৰিছিলে এতিয়া কি নাজানো বাৰু। তোমাৰ সেই দুঘৰ তিনি ঘৰ মানুহৰ মানে সেই তেনেকুৱা ব্যৱস্থা কৰা তুমি যিটো কলা ন? এই এ মানে ফিউজ ডালৰ কথা তেনেকে চৰ্ট চাৰ্কিট হৈ পেলাই আমাৰ নিজৰ ঘৰৰে ৱাৰ জ্লি গৈছিলে এবাৰ। বেলেগে মানে সেই ধে, হেৰি এইটো বতাহত তোমাৰ গছ পৰি পেলাই আমাৰ ৱাৰ ডাল ঢিলা হৈ আছিলে, সিহঁতে মানে সেই ব্ৰইলাৰ ফামৰ কাৰণে এনেক হাকুাৰ লগানে ঢিলা হৈ লগ লাগি গ'ল ওচৰতে আমাৰ হেৰি আছিলে কাৰেণ্টতো বেছি মানে খে খেলি মেলি হৈ গ'ল গ জ্বলি গ'ল উৱা ভিতৰ ডাল, থপককে গৈছে মানে বৌদ এখন।
অ', অ', তাকেইেতো সেইবিলাক কাম আকৌ কিছুমানে তোমাৰ কি কৰিব এই একদম কাৰেণ্টত তুমি জোনটো কলা ন গছ পোৱা কথাটো। একদম কাৰেণ্টৰ খুটা ওচ খুটটা ওচৰতে গছজোপা হাঁউলি থাকিলেও মৰিবলেও গছজোপা নাকাতে মানে গছজোপা হেৰি নকৰে এইবোৰ মানুহে আচলতে আগত পা এটা মানুহৰ এইটো দৃষ্টিভংগী এটা লাগে যে গছজোপা কোনডোখৰ ৰুব লাগে কোনডোখৰ ৰুব নালাগে। আমাৰ ইয়াত গাঁৱত এটা ডা-ডা-ডাঙৰ অ', অ', আমাৰ ইয়াতে ডাঙৰ এটা হেৰি-হেৰি হৈ আছে কি গম পোৱা নাই? আমাৰ গাঁওৰ জোনটো ৰাস্তা মানে, ৰাস্তাটো কি নহয় যথেষ্ট বেয়া মানে আজি বহুত বছৰৰ পৰা তোমাৰ বিদ বিধায়কক আচলতে প্ৰতিবেদন দি আছে যে আমাৰ এইটো ৰাস্তাটো হব লাগে, হ'ব লাগে। এতিয়া মূল কথাটো হ'ল কি আমাৰ ৰাস্তাটো বনাব লাগে হয়। কিন্তু ৰাস্তাটো তুমি যিমান কণ থেক দেখিলে তুমি আছৰিত হবা আজি পাঁচ বছৰলৈকে ৰাস্তাটো ঠিকেই আছিলে। কিন্তু প্ৰত্যয়েক বছৰে প্ৰত প্ৰত্যেকঘৰ মানুহে যদি এআঙুল এআঙুলে জেওৰা আনি-আনি-আনি যদি আগত মাৰি থাকে ৰাস্তাটো ক'ৰ পৰা থাকিব তুমি কোৱাচোন? এতিয়া আমাৰ
ভিডিঅ' পাইছোঁ দেই কালি ৰ'বা ভিডিঅ' পাইছোঁ মানুহজনে মানে ফেচবুকতে দিছে তেখেতে কৈছে যে প্ৰথমতে ভিডিঅটো দেখুৱাইছে বুঢা মানুহজনে কোৰ মাৰি আছে মই ভাবিছো যে পুতেক-পুতেকত থকাৰ পিছতো মানুহজনে পথাৰ আহিচে চাগে, হেতো দেখুৱাইছে। কিন্ত অকমান দেৰি পিছত মানে মই ভই যেতিয়া শুনিছোঁ, তেতিয়া কি কৰিছে মানুহজনে এ ৰাস্তাটো মানে এতিয়া মাটিডৰা মানে একদম ৰাস্তা লাগি আছে। তেখেতে মানে সেই ৰাস্তাটো বা মানে সেই কোৰ মাৰি-মাৰি মানে ৰাজ তাক সহায় কৰাই গৈ আছে এই তেনেকা কিছুমান অনীতি কি আৰ মানুহবোৰকে কয় নহয় তোমাৰ ৰাস্তা কটা হক আকৌ কৈ জেওৰা ঠেলাৰ হওঁক।
হয়, হয়। অ', সেইটোৱে-সেইটোৱে টো কথাবোৰ আচলতে।
দুই আঙুৰ তিনি আঙুৰ মাটিৰ কাৰণে মানুহে এইবোৰ কাম কৰে।
উম, কৰেটো এতিয়া এই ৰাস্তাটোতো গোটেই ৰাইজৰ নহয় জানো সকলোৱো ব্যৱহাৰ কৰিব লাগিব। তাৰ কাৰণে ইখিনি কাম কৰিব লাগে নেকি এতিয়া আমাৰ ডাঙৰ কথাটো হৈ গ'ল যে এতিয়া ৰাস্তাটো বনাবৰ কাৰণে এতিয়া গাঁৱৰ ৰাইজে এতিয়া মানুহ গোটাব লাগিব, যে চবেই সেই কথাখিনি আলোচনা কৰিব লাগিব। আমাৰ-আমাৰ তো-তো ৰাস্তা পা বহুত পিছলে আমি জেওৰা চেওৰা নামাওঁ। আনকি মানুহৰ আজি আমাৰ মুখ আগত যোনখন চৰকাৰী নদী মাটি আছে। সেই নদী মাটি মাটিকণকো লৈ মানুহৰ মাজত ইমান কাজিয়া নহয় তোমাৰ। কোনোবাই নিজৰ মুখৰ আগৰ নদী মাটিকন দখল কৰিছে, আন -আন এঘৰ মানুহে আহি। এ! মানে সেই মাটিকনৰ দুইঘৰ মুখৰ আগতে পৰিছে, মানে মাটিকন ইঘৰকো লাগে। সিঘৰকো লাগে, এ! এঘৰ পুখুৰী খান্দি দিলে। ইঘৰে পুখুৰী খান্দি দিলে তেনেকুৱাকে মানে কথাবিলাক গম পাইছা নাই। আচলতে সেইবোৰ
মাটো লৈ পেলাই মানে সিহঁতে আধা বিঘা এবিঘা মাটি লৈ পেলাই মানে কৰিব কি?
অ', তাকেটো তাকো চৰকাৰী মাটি গম পাইছা নাই?
চৰকাৰি মাটি কোনো নিজৰ নিজৰ, সেইটোয়ে ন নিজৰ মাটি যিখন আছে। সেইখনকে চম্ভালিব লাগে সৎ ব্যৱহাৰ কৰিব লাগে। সৌ চৰকাৰী মাটি গোটেই মানুহবিলাকে কেলে বিচাৰি যায় নাজানো। যৰ ম্যাদী পত্তাই নাই, এটা সময়ত দে বুলি ক'লে গোটেই তাতে থকা সা- সম্পত্তি ঘৰ বনালেও সেইবোৰ চব উজাই দিব লাগিব। হয় নে নাই মানুহখিনে মানে ম মাটি বাৰীৰ ক্ষেত্ৰত ইমান- ইমান এটা নিম্ন মানে মানসিকতা লৈ আছে, নহয় মানে নিজৰ ঘৰৰ ঘৰ ভাই- ভাই কাজিয়া কাজ কাজিয়া কৰে ন এইবোৰ ক্ষেত্ৰত।
অ', অ' সেইটো দেখা পোৱা যায় ইমান আচলতে উ'ম, মানসিকতাটো ইমান তললে গুচি যায়। মানুহৰ এটা মেটেৰিয়েলষ্টিক থিংছৰ কাৰণে মানুহে নিজৰ একেবাৰে সম্পৰ্কবোৰ পাহৰি যায় গম পাইছা নাই। বহুত ঘটনা আজি দেখি আছো। মাটি- বাৰীৰ কাৰণে কিমান ককাই ভাই সৰু পৰাই সৰু সৰুৰ পৰা ডাঙৰ হোৱা ককাই, ভাইৰ মাজত কাজিয়া লাগে দেখিছা নাই এনেকুৱা হয়।